কি কৈ আছিলো এয়াৰিংছৰ
উম
আচ্ছা আচ্ছা কিবা কৈ আছিলো অ মোৰ যে বদিকন ড্ৰেছো মই ইটালিয়ান পিন্ধা নাই সটা দুই মিনিট সাতটা বাজবা বডিকন ড্ৰেছযোৰা মই আজিলৈকে পিন্ধা নাই পুৰণায়ে হৈ গ'ল।
হাচি ৰাখিবই কণী পাৰব দে
আ নাই ক'ত পিন্ধি যাম কচোন মই নাযাওে কত
হা ব হে ববিহে আমি এটা পিকনিক কৰিব লাগিব জুলাই লাষ্টৰ ফালে সৰুকে
অ হেনা ক'ত যাবি সেই কৰিম দে এই কি কয় চিনেমা চাবাই যাম দে চুপা চুপিখন
উম কাম নাই আৰু তাতে তই বডিকে ড্ৰেছ জোৰ পিন্ধি যাবি ঘণ্টা কথা বা আহাতে
আৰে আৰে নহয় বদিকন ড্ৰেছৰ কাৰণে কোৱা বডিকণ ড্ৰেছৰ কাৰণে কোৱা নাই হে তই কলি না সৰু কে কিবা এটা
বডিকন ড্ৰেছৰ কাৰণে কৈছো না মই বডিকন ড্ৰেছৰ কাৰণে কৈছো
সিটোৰ কাৰণে গৈছ আচ্ছা আচ্ছা, আচ্ছা আচ্ছা ক'ত যাবি কত যাবি
তেনেকুৱা মানে গাৰলি আৰে
আৰে এইখন যে পিংক কালাৰৰ যে কেফেখন যে আছে যে মোৰ এইখনত যাব বিয়া ইচ্ছা আছিল কিন্তু ড্ৰেছ ত পিংক কালাৰ আছিল চাগে ন।
উম উম উম মোৰটো পিংক কালাৰে বেল বেলকনি কৈছে ন, আচ্ছা
লাগিব মজা লাগব।
আচ্ছা কোনে কোনে যাবি নন্দনী যে পাহাৰিয়ে গৈছে আমাক।
তাই সুধি চাম একবাৰ তই মই। আমি তিনটাই ভাল লাগে বাহেতকৈ বেছি আৰু ভাল নালাগে নোসুধো আৰু তাইক।
তিনিজনেই যামওঁ আমি তিনিজনিয়ে যায় যদি নন্দিনী যায়।
উম
বাজেট কিমান হয়।
বহুত কম প্ৰাইজ বুলে অংকিতাই গৈ পাইছে ত ফ্ৰিটিৰ পৰা ষ্টাৰ্ট হয়।
আচ্ছা এনে কিমান মানৰ ভিতৰত আৰু। দো তো হে
উম উম আৰে কেফ বিলাকত দেখাতে তোৰ হেৰি মই যাওঁ ন এতিয়া আমি কি কৰো মই লগৰ জনী আৰু মই গৈছিলো মই চকী পাঁচশমান নিছো। টাইম বেছি লাগব দামি মানে জেগাতটো দেখাত দামেই আৰু মই গৈছো হাফ হাফ কৰিলো দুয়টা ক ললে তোৰ এশ কিমানকে পৰিছে আমাৰ এজনৰ। এশ পঁচিশ নে কিমানকে পৰিছে।
আত্চ্ছা ক কোনটো কেফত গৈছিলি।
মই কিবা ৰিব কিবা চিটি ভিউ চাগে।
আত্চ্ছা।
উম।
কিমান মান পৰিছে এজনৰ?
এ এজনৰ এশ পঁচিছকে আকৌ মই আকৌ এক্সটাকে বস্তু লৈছো দেচোন হেৰিকে। এই তোৰ কিবা এটা মিল্ক শ্বেক আছিল অৰিঅৰ বম টেষ্টি সে- ত অলপ দাম আছিল সেইটো খাইছো। মানে ত মোৰ টোটেল ধৰি ল দুইশ বিশ টকামান গৈছে চাগে।
আত্চ্ছা ইমান নালাগে ন।
ইমান নালাগে।
আচ্ছা মিল্কশ্বেক আৰু কি খাইছিলি?
এ তোৰ হেৰি ৰল খাইছো কাঠি ৰল বুলি এনেকুৱা ডাঙৰ। তে তাৰছ মানে চিটি ৰোদ ৰল খাব যাব পাৰি আৰু টেষ্টি লাগে। আৰু তোৰ হেৰি চেণ্ডবিচ লৈছিলো ৰল চেণ্ডবিচ আৰু সেই চেকটো।
ৰল আৰু চেণ্ডবিচ মিলাই কিনে এশ কিমান টকাত হৈ গৈছে।
অ অ।
আত্চ্ছা আত্চ্ছা ক'ত আছ-
কুমুৰা হেৰিত দীঘলী পুখুৰীত তাতে এইখিনি জেগাতে হেৰি বেল অ বেলকনিৰ ওচৰতে।
আত্চ্ছা। আত্চ্ছা হ'ব দে এইটো মাহৰ এন দিনত যাম দেই আমি এদিন হা।
উম উম।
তই কি পিন্ধিবি কেনেকুৱা ড্ৰেছ মানে ড্ৰেছ পিন্ধিবি নে, জিন্স পিন্ধিবি নে, কি পিন্ধিবি?
কিবা পিন্ধিম মানে ড্ৰে- মানে পিন্ধা পিন্ধাটো ড্ৰেছ পিন্ধা ইচ্ছা কিন্তু এই গৰমত যদি তিনি হয় অলৰেডি মোৰ হাত চাত জ্বলি মই যে এই কামাখ্যাত গেছো। মোৰ তয় ত মোৰ ততো মোক দেখা নাই না।
অ এ দেখা পাইছো ইমান কলা হৈ গৈছিল ইমান ট্ৰেইনিং পৰিছে তোৰ। দেখা এই ড্ৰেছ যোৰা যে দিবা গেছিলো।
অ অ অ ভাই এতিয়াত আৰু বেছি হৈছে। মই যাৱা নাই জানে এক ফুটা টেনিং যাৱা নাই মোৰ হাত চাত মুখ চখ জ্বলি গৈছ-
হে এতিয়াও যোৱা নাই।
নাই যোৱা মোৰ মাথা নষ্ট তাতে আৰু যদি মই বৰিকন যে শট আছে মোৰ তাতে। যদি সেইটো পিন্ধি যাও মোৰ ত ভৰি এখানটো পুৰা জিলিকি থাকিব পকা হাত তাল মোক আৰু বুক খান আৰু বুক খান বগা বুঢ়া এই ৰাম বেয়া যে মই কেনে কৈছো জুলা- জুলাইৰ পিছলৈকে চাও যদি ট্ৰেইনিং টো যাই ভাল আৰু যে নাযায় সেই মই বেহেনজি হৈ যাব লাগ- অ হম হম।
নহ'লে বেলেগ যদি নাযায় তেতিয়ালৈকে তে এনেকা বেলেগ ড্ৰেছৰ পিন্ধবা পাৰা তে জীন্স চিন্স
অ বেলেগ ড্ৰেছে পিন্ধিব লাগিব জীন্স
যি পিন্ধি গলো তিনটাই মিলাই কেনে পিন্ধি যাম দে আৰ। এনেকা হ'ল বোলে কোনোবা তাই বোলে
নহয় নহয় তই বডিকনটো পিন্ধব লাগিব আৰু মই ধৰ হেৰি ফ্ৰক টো পিন্ধি ল'ম লং টো
আ অ অ সেইটো এ ফটো দিছিলো যে তিন নম্বৰ ডেট পিন্ধিছিল নে? ছেকেণ্ড দেত পিন্ধছিলো, হাইট কালাৰটো উম। দেখিছা মোৰ মনত আছে নম্বৰ দিনত পেন্ঞ্চিলি দেকসা।
হয় দে তাই তাই মোৰ বিয়েফে দে।
অঁ উম তাৰ পাছত- আহঁ কি কৈ আছিলো। বেলকনি কেফে টো বহুত ট্ৰেণ্ডিঙত আছিল ন? আগতে যে সেইকেইদিন-
উম এতিয়া অলপ মানুহ চানুহ কমিছে চাগে। এতিয়া ভিৰ ভা় নহ'লে ভাল লাগে। ভিৰত কাৰো যাব ইচ্ছা নাযায় তাই।
হয় দে।
অ
হ
তহঁতৰ সেইপিনে গৰম পৰিছে না ঠাণ্ডা পৰিছে?
ইয়াতে গৰম হা হা কি কলা? অ অ আমাৰ ইয়াতে গৰম পৰিছিল আকৌ বৰষুণ দিছিল আজি দিছে কালি দিছে। কি বৰষুণটো জানানে কি কুচুতীয়া বৰষুণ- মই যেতিয়া কম্পিউটাৰ ক্লাছত যাবাৰ কাৰণে ওলাও তেতিয়া দিব, আকৌ যেতিয়া কম্পিউটাৰ ক্লাছত- পৰা ঘৰত আহি থাকো, তেতিয়া দিয়ে বৰষুণ।
অ মোৰ মোৰো চেমে এইটো কৈ আছো মই বৰষুণত এনে- এনেই বিজুনা আৰু।
সেনেকুৱা বৰষুণৰ ভিজো তথাপি। যদিও মোৰ চৰ্দি কাহ জ্বৰ নহয়।
ৱাও কছ অলগ হি লেবেল কি বানদি হ‌ঔ।
অ মোৰ ভাত খালে ভাল গাত নালাগে, ভিজিলে মোৰ জ্বৰ নহয়।
জ্বৰ নহয়।
চৰ্দি কাৰ নহয়। উম।
হ'বলা হেকেন্ত বাত মাগে।
আমাৰ মেকুৰীয়ে পোৱালি দিছিল ৰ আজি।
বেয়া পাই সেইটো কমালছিলো।
অহঁ অহঁ।
মানে বইনাৰে বইনাৰে হয় মানে।
অ বনীয়েৰে অ অ বৈন- বনেৰে ব বৈনিৰে দিছে।
মই মই মই ভাবছো কি হেৰি দিয়া বুলি মানে এই- এই কি আছিল তোৰ- মানে তোৰ ভন্টি হব বুলি ভাবিছিলো তুমি তোৰ মাছি দংগি।
উম মই মাছ মাছি হৈ গলো।
মোৰভনীয়েৰে বাচছে উম। দেখাম দি ফটো ইটা নাল ইত তো মাকৰ তাতে আছে ইতিয়া পাইছ জন্ম দিছেহে মাত। ৰ অলপ দেৰিকে ফটো দিম ৰ তোক। উম, অঁ ইয়াৰে আগতে- তিনি ইয়াৰে আগতে তিনিবাৰ তিনিবাৰ দিছে হা পোৱালিত। তিন বাৰৰ আগতে চব কিতাপ বগা বগা এই দেখা বেছিলি ন আমাৰ ঘৰত আহোতে বগা বগা ক- যে আগতে আমাৰ ঘৰত দুইবাৰ দিছে ফাৰ্ষ্ট টাইম দি - তিনিটা দিল নেকি সেইকেইটা কিন্তু মানে সৰু থাকোতেই মৰি গৈছে। মানে দুৰ্বল আছিলে, তাৰ পিছত ছেকেণ্ড- ছেকেণ্ড টাইমো দিছে ছেকেণ্ড টাইমত আমাৰ ঘৰত যে আহোতে বগা দুটা আছিল সেইকেইটা আৰু থাৰ্ড টাইমত বেলেগৰ ঘৰত যায় দিছে বগাই বগাই দিছে দুটাও দিছে বগা দিছে তাৰ পাছত কিন্তু এইবাৰ দিছে কলা পখৰা পখৰি অলা
এয়া ভচিকালে অলপ ইি কি দম
হা-হা অ নহয়-নহয় মানে আগৰ বাৰ দেউতাটো মানে আমাৰ-আমাৰে ঘৰত আছে আছিল ন যোনটো লৰা মেকুৰীতটো আমাৰে আছিল বগা আছিল৷ উম এইবাৰ বগা-বগা আছিলে ত' সেইটো মেকুৰীটো যোনটো মানে হীৰা হিৰা নাম হয় সেইটো লৰা মেকুৰীতটো কিন্তু তাক বাঘে খাই দিছে তাৰ এইবাৰ দেউতাক চেঞ্জ হৈছে দেউতাক চেঞ্জ হৈছে সেইকাৰণে বা চাও এইবাৰ পচা হৈছে দেখাত৷
অ বাপেক কোন এইবাৰ?
ত কেইটা ধুনীয়া-ধুনীয়া আছিল আমাৰ হিৰা ধুনীয়া দে থ আছিল দেখি এতিয়াহলে দেউতাক নাই দেখি কঁচা হৈছে বাচ্ছা কেইটা৷
বেলেগৰ হয় বা?
বা ঘৰত বাচ্ছা ন এইকেটা
উম।
পচা-পচা দিছেবাৰ অ নাযাও চলা তোমাৰ। নাজাইছ অ মানে কি জানা? আমাৰ যোনটো ল'ৰা মানে ইহঁতৰ আগৰ দেউতাক মানে আগৰ যোনটো পোৱালি দিছিলে সিহঁতৰ দেউতা তাইৰ
উম
আকাল লাগে সতিয়া আমা
ইচ্-ইচ্-ইচ্-ইচ্
মই এনেকে হিচাপ কৰি থাকো ন মানে এইটো যোনটো মেকুৰীটোৰ পোৱালি দিছে৷
ন নহয়ে-নহয়ে ত লিখি থৈ দিয়া নাই কি
নাই-নাই-নাই মোৰ মনত থাকে না সতিয়া মামা নহয় নিজৰ মামা৷ মানে চাহা ইয়াৰ মাক এ এইটো ৰ এইটো যোনটো মেকুৰীটো পোৱালি দিছে তাৰ মাক তাৰ মাক আৰু যোন আগ মানে আগ উ এ পোৱালি ছিল ন মই যে গ'লো হিৰা বেটা অ-অ আইতাকৰ আইতা আইতাকৰ দুটা আইতাকৰ দুটা চলি ন, তাইৰ মাকতো
উম
তোৰ মামাকটো, মানে মামাকৰে চলি৷ এই কিন্তু জানানে এ এ এটা পোৱালি দি বা দুটা পোৱালি দি না ধৰবাৰ তিনিটা চাৰিটা পোৱালি দিয়ে। এই বাচ্ছাৰ ফেক্টৰি আমাৰ।
অ
আৰু বোলে ছয় মাহৰ মূৰে-মূৰে দিয়ে বোলে। আমাৰ চোন এই তিনি মাহৰ মূৰে-মূৰে পোৱালী দিয়ে।
চিষ্টেমে বেলেগে এ
হ-হ অলগ হি লেবেল কি বিল্লী হে, বিল্লী হে৷
একলগে উম কি হব৷
সেইয়া আৰু। কিবা জব চব বিচাৰছা ন?
এ এক মাথাই মৰা নাই মই এইগেলা।
কিয় এ?
এলেহুৱা হৈ গৈছো পুৰা।
সেইকাৰণে ঘৰ থাকব ক'তৌ নাযায়।
জব আছে হা, জব আছে। কিন্তু জব আছে কিন্তু, জো'ৰড, খ্ৰীষ্টানবস্তি, হাটীগাঁও,
অ অ, ত নেগিলি সেইটোত।
কোনটোত, অ লখৰাটোত নাই নাই যাৱা নাই। মাতিলে যোৱা নাই হা হা?
কাম নাই তোৰ।
কাম নাই তোৰ নহয় উম। মাইও বোলে সেই হাফলঙত যাম বুলি কৈছিলে, তো নকৰিলো হ আৰু মোক কৈছে, ইমান পঢ়ি লিখি কেনে তাতে কাপোৰ যাববা যাবি নিকি।
অ এইটো হয়, কিন্তু ভাই চৌবিশ ঘণ্টা এনেকে থিয় থাক নাই যিমান টাইম থাকা পুৰা থিয় হৈ থাকব লাগবা না
উম, সেইকাৰণে তো বেলেগ কামে বিচাৰ -